অ সেইটোকাৰণে
হা কি কৰিছা?
অ কোৱাচোন তুমি।
শুনিছা নে?
আহ শুনিছো।
শুনিছা নাই? হয় শুনিছা? হেল্ল'!
অ কোৱাচোন
আহ কি কৰিছা
অ আছিলো এইবাৰ এনেই কোৱাচোন
হা
আছিলো এনে আছিলো ৰাতিপুৱা
শুনিছা নে?
অ শুনি আছো। কোৱা
কি কৰিছা।
এনে আছো
হয় ব্যস্ত আছিলা নেকি?
নাই নাই।
হয় মই আজি এটা বিষয়ে কথা পাতিম বুলি ভাবিছিলো।
অ কি বিষয়েনো কোৱাচোন অলপ।
মই যে পানী সহুৰ এইানৰওপৰত অকমান কথা পা ম বুলি ভাবিলো অ নদী সংৰক্ষণৰ ওপৰত মানে। উম।
আহ ভালে কৰিছা দিয়া কোৱাচোন।
হয় নদী আমাৰ জীৱনৰ এক অমূল্য সম্পদ আহ পানী কৃষি আহ যাতায়াত আদি বহুত ক্ষেত্ৰত নদীৰ আহ গুৰুত্ব সীমিত তোতো তুমি জানাই ন
আহ একদম ঠিকে কৈছা দেই তুমি এতিয়া চাবা যে নদী নাথাকিলেতো মানুহৰ জীৱনৰ বহুত কষ্টকৰ হৈ পৰিলেহেতেন কিন্তু আজিকালি নদীসমূহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে হয়নে নহয় কোৱাচোন তুমি অলপ
প্ৰদূষণ এক এ এতিয়া মানে এক আহ বহুত ডাঙৰ সমস্যা বুলিয়ে ক'ব পাৰি দিয়াচোন। আহ ধৰা কল কাৰখানাৰ বৰ্জয় প্লাষ্টিক আহ নলা নৰ্দমাৰ পানী আদি নদী সেই কাৰণে আমাৰ নদীবোৰ প্ৰদূষন হৈ আছে। এতিয়া
হয়, হয় এইটো ঠিকে ক'লা তুমি, এতিয়া এ ইয়াৰ ফলত নদীৰ পানী দূষিত হৈছে মাছ কছ ডলফিন আদি জলজ প্ৰাানীৰো জীৱন বিপদত পৰিছে, এইটো চাবা যে নদীত বহুত মানুহে গৈ জাবৰ জোথৰ পেলাই প্লাষ্টিক এইবোৰ পেলাই দিয়ে। পেলোৱাৰ ফলত জলজ জীৱ জলজ প্ৰাণীবোৰৰ জ মৃত্যু হয়।
হয় তুমি সেইটো একেবাৰে ঠিক কৈছ। আৰু অকল সেয়াই নহয় মানে ধৰা এতিয়া মানুহৰ আমাৰো বহুত স্বাস্থ্য ৰ ওপৰত বেয়া প্ৰভাৱ পাৰে দে কাৰণ দূষিত পানীৰ অ' পানী ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগ হ'ব পাৰে।
অ', অ', হয়, হয় এতিয়া ৰোগবোৰো এনেকুৱা ন যেনেকুৱা কলেৰিয়া হয়। বহুতো ৰোগ হয় ঠিকে ক'লা তুমি। আৰু এইটো চাবা যে নদীৰ পাৰত গছ গছনি কটা বালি চুৰা ঘন খনন আৰু অভৈদ্ দখলেও নদীৰ ক্ষতি এয়া চাবা যে বহু ঠাইতে এনেকুৱা চোৱাইতে দীপৰ বিলতে গছ গছনি কাটি পুৰা নদীৰ সেই হৈ গৈছে ন।
হয়, হয় তুমি অ' ঠিক কৈছা। অ' গছ কটাৰ ফলত মাটিৰ ক্ষয় বৃদ্ধি পায় আৰু বানে অধিক ক্ষতি কৰে। তো মানে বনাঞ্চল সং নন কৰিলে নধৰে স্বা স্বাভাৱিক পৰিৱেশ ৰক্ষা হয়েতো। আমি আগতে যে আমি যে মানুহ বিলাকে নিজৰ সুবিধাৰ বাবে গছ গছনি কাটো, মোৰ মতে আমি গছ গছনি কটিটো এৰিব লাগে। কাৰণ এ গছ ছনি কটাৰ ফলত আমাৰ অক্সিজেনৰ অভাৱ হয় আৰু ইফালে পানী নদী বিলাকৰো বহুত সেই হয়। ত' আমি গছ গছনি কটা এৰি পেলাই আমি উল তাই গছ গছনি ৰোপনহে কৰিব লাগে তুমি এনে কি ভাবা এইটো বিষয়ে?
হয়, হয় আমি এইটোতো ঠিকেই ভাবো যে আমি এতিয়া আমাৰ চৰকাৰেও গছ গছনি এ গছ গছনিবোৰ ৰোপন কৰিবৰ সলনি সিহঁতে কাটি পেলাইছে ধ্বংস কৰি দিলে, গছ গছনি কাটি কাটি তাৰ ফলত অক্সিজেন অক্সিজেনৰ অসুবিধা হয় এতিয়া। যিমান পাৰো আমি গছ গছনিবোৰ ৰুব লাগে কটাৰ বিপৰীতে। কি গছ গছনি কটাৰ ফলত মাটিৰ ক্ষয় বৃদ্ধি পায় আহ বাবে বানে অধিক ক্ষতি কৰে ন। এতিয়া চাবা যে বন ঞ্চলত, আৰু হয় অ' হয়নে বাৰু? তুমি এতিয়া বনাঞ্চল সংৰক্ষণ কৰিলে নদীৰ স্বাভাৱিকে পৰিৱেশ ৰক্ষা হয়।
আৰু অ' প্ৰথমে নদীত অ' আৱৰ্জনা বা পল নেপেলাব লাগে আহ সকলোৱে এই বিষয়ে সজাগ হব লাগিব ধাৰা তুমি আমাৰ বহুত মানুহে, কি কৰে এতিয়া আমাৰ সেই নদী বিলাকত প্লাষ্টিক পেলাব। আৱৰ্জনা পেলাব গোটেই আমাৰ লেতেৰা বিলাক ক'ব গলে মানুহ বিলাকে গৈ-গৈ। এটা নদীত পেলাই দিয়ে এইটোতো এতিয়া ভাল হয় ন কাৰণ। অ কাৰণ এই সৰু-সৰু নদী নদীবোৰৰ পানীবিলাক গৈ-গৈ একদম ডাঙৰ নদীত পৰে এনেকে গোটেই ডাঙৰ নদী সৰু-সৰু নদীত গো তে বি বিলাক প্ৰদূৰষণ হৈ আছে ত আমি। চাব লাগে যে মানুহবোৰে উম ধৰা আমিয়ো বেয়া কৰি আছোঁ। ন গোটেইবোৰ আমিয়ে প্ৰদূষন কৰি আছো ত' মই। যে আমি প্লষ্টিক আ বৰ্জনা এনে নদীত পেলাব নালাগে।
হয়-হয় তুমিটো ঠিকে কৈছা দেই আৰু চাবা যে আজিকালিতো মানুহবোৰে গোটেই জাবৰ জোথৰ পেলাই ন নীবোৰ বেয়া বিশুদ্ধ কৰি দিছে আৰু তাত ইয়াত এনেকুৱা যাবা যে নদীবোৰৰ কাষত বেনাৰ লগোৱা থাকে ন ইয়াত জাবৰ জোঁথৰ নেপেলাব আৰু মানুহ বোলে কি কৰে তাত গৈ জাবৰ-জোথৰ। পেলাই ওচৰত বা নদীতে পেলাই দিয়ে। তাৰে ফলত বহুতো ন এ নদীৰ পানীবোৰ বিশুদ্ধ হৈ যায়।
তু ঠিকে কৈছা আৰু মই ভাবো যে আমাৰ স্কুল-কলেজ আৰু সাজ সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰিব পাৰি ধৰা। অমি এই স্কুল-কলেজত আমি চ ছাত্ৰ-ছাত্ৰী সকলক এইটো বুজাব লাগে যে, আৰু অ' শিকাবও লাগে যে আমি এনেকৈ নদী প্ৰদূৰন কৰিব নালাগে আমি নদৈত এনেদৰে জাবৰ জোথাৰ পেলাব, পেলাব নালাগে পা-প্লাচটিকবোৰ আহ খাই পেলাই যতে ত'তে পেলাই পেলাই এনেকে নদীত পেলাব নালগে। বেলেগ অ অকল নদীয়ে বুলি নহয়। ৰাস্তা ঘাটোতো এনেকৈ পেলাব নালাগে। কাৰণ এতিয়া আমাৰ ইয়াতে বিভিন্ন এত ঠাই আছে য'ত আমি আমাৰ ডাষ্টবিন বোৰ থাকে কিবা থাকে। যত আমি আৱৰ্জাবোৰ পেলাব পাৰো প্লাষ্টিক বোৰ পেলাব পাৰো ত আমি তাত নে পেলাই-পেলাই এনেকে ৰাস্তা তাৰাপ য'তে-ত'তে পেলাব নালাগে আৰু।
হয়-হয় তুমি ঠিকে কৈছা দেই আৰু চাবা যে চৰকাৰ চৰকাৰৰ কঠোৰ আইন হব লাগে। এতিয়া চাবা যে চৰকাৰে এনেকুৱা কৰিব পাৰে ন কল কল কাৰখানা সমূহত বৰ্জ শোধন কৰি তেতিয়াহে নদীৰ এ এৰিব নদীৰত এৰিবলৈ নিৰ্দেশন দিব লাগে। ঠিক তেনেকা নঅন্যথা নদীৰ জীৱ বৈচিত্ৰয়ৰ ধ্বংস হোৱাৰ সম্ভাৱনা থাকে আৰু চাবা যে নদীৰ
হয় আৰু নদী সংৰক্ষনে কেৱল পৰিৱেশে নহয় অৰ্থনীতিৰ বাবেও উপকাৰ উপকাৰী। আহ তুমি কি ভাবা এই বিষয়েনো?
নিশ্চয়।
কি হব ফলি য তাত বহুত তাৰ ফচল বোৰ বেয়া হৈ যাব তাৰ ফলত সিহঁতৰো আৰু যেন সেই ফচলবোৰ পিছলৈকে আগ নাবাঢ়িব বা ডাঙৰ নহব, তাৰ ফলত আমি একো খাদ্য খাব নাপাম।
আৰু লগতে মাছমৰীয়া স সকলৰ জীৱিকাও সুৰক্ষিত থকা। ধৰা তুমি অলপ আগত যেনেকৈ কৰা এনেকে আমাৰ নদীবোৰ প্ৰদূষ ষিত হৈ থাকিলে মাছ কাছ ডলফিন এইবিলাক ৰ মুখত পৰে বা অসুস্থ হয়, ত'এনেকে যদি মাছ অ' কা হেই মাছ বোৰ এনেকৈ মৰিয়ে যে বা অসুস্থ হয় আমাৰ মাছমৰীয়াসকল যোনবিলাক আছে, তেওঁলোকৰ জীৱিকা তেওঁওলোকেনো নিজৰ জীৱিকা কেনেকৈ সে কৰিব। ত' তেওঁলোকৰও মানে এতিয়া জীৱিকা সুৰক্ষিত হৈ থাকে, যদি আমাৰ নদীবোৰ এতিয়া চাফা হৈ থাকে আৰু অ' এনেকৈ নদীবোৰ সমাৰ তেনেকে হ'লে আমাৰ নিজৰেও চাই ভাল লাগে দেচোন, কবাৰ ঠাইত গ'লো আমি যদি সকলো নদীবিলাক আমি লেতেৰাই দেখো তেতিয়া আমাৰো ভাল নালাগে।
হয়, হয় আৰু আৰু চাবা যে বতৰৰ মহিমাও তুমি কি ধৰিব যায়, কেতিয়াবা চাবা অনাবিষ্টি বৃষ্টি এ আৰু কেতিয়াবা চাবা খৰাঙে নদীৰ স্বাভাৱিক প্ৰভাৱ বিঘ্নিত কৰিছে, অথবা কেতিয়াবা ধৰা একে লেঠাৰিয়ে বৰষুণ দিছে তাৰ ফলতো বহুত আহ খেতি কৰিব নোৱাৰা হৈ গৈছে। নদী বানপানী হৈ গৈছে। কেতিয়াবা আৰু ৰ'দ দি দি দি পানীৰ মানে খৰাং হৈ গৈছে, পানী ন নথকা হৈ গৈছে। নদীৰ পাৰত অধিক গছ ৰোপন কৰিলেহে
হয়। কোৱা?
আৰু এনেকুৱা চাব যে এনে পৰিস্থিতিতে নদীৰ সংৰক্ষন অধিক অধিক প্ৰয়োজনীয় হৈ পৰিছে। হয়ে ন নদীৰ সংৰক্ষন কৰাতটো আমাৰ বহুত জৰুী জৰুী হয়।
হয় তুমি ঠিকেই কৈছা, এতিয়া আমি নদীৰ পাৰত তেনেকৈ যদি গছ গছনি ৰোপন কৰি থাকো, তেতিয়া আমাৰ নদীবিলাক অকমান হ'লেও সুৰক্ষিত হৈ থাকে। আৰু আহ মইো তোমাক আগতেও ক'লো যে এইবিলাক আমাৰ সকলো আমি জনসাধাৰণে কৰি আছে। আমি যদি আহ এ সজাগতা হওঁ আৰু এনেকৈ নদী বিলাকত জাবৰ জোথৰ নেপেলাও, তেতিয়াাহ'লে মই ভাবো যে এনেকৈয়ে সৰু সৰু পদক্ষেপেৰেতো ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হয়। এতিয়া আমি লগে লগেইো একো এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰো। আমাৰ এজন মানুহে ত আমি এজন এজনকে যদি এনেকে আমিও কৰি যাওঁ আৰু আনকো বুজাই যাওঁ, তেতিয়াাহে এনেকৈ ডাঙৰ ডাঙৰ আৰু আমি সফলতা অৰ্জন কৰিব পাৰিম তুমি কি ভাবা এই বিষয়ে?
হয় তুমি একদম এইটো ঠিকেই কৈছা। যে আমি পদক্ষেপটো সৰু সৰু সৰু সৰু এটা কাম কৰিলেহে ডাঙৰ হ'ব, মানে তাৰ চব আমি যদি এডাল এডাল কৰি গছ ৰোপন কৰো তেতিয়াহে বহু গছে হয় অক্সিজেনটো সেই কৰিব, ঠিক তেনেদৰে আমি জাবৰ জোথৰ নেপেলাই নদীৰ পানীসমূহ বিশুদ্ধ কৰিব পৰা বচাব পাৰো তাৰ ফলত অধিক গছ ৰোপন কৰিলে বহু সমস্যাৰ সমাধান হ'ব। পাৰে জনসাধাৰণৰ স সহযোগিতাত অবিহনে নদী সংৰক্ষণৰ সফল হব নোৱাৰে হয়নে?
হয় হয় তুমি একেবাৰে ঠিক কৈছা আজি মই তোমাৰ লগত নদী সংক্ষণৰ ওপৰত কথা পাতি বিৰাট ভাল লাগিল, মই আশা কঁৰো যে আকৌ এবাৰ বেলেগ এ বিষয় কথা পাতিব পাৰিম।
মই আশা কৰিছো দেই ধন্যবাদ।
হয়, হয় দিয়া আজি আটাই সামৰণি মাৰিছোদ
আহ দিয়াতে।